কি কৰিছা?
আছোঁ। কি কৰিবা। খোৱা নাই, চাহকে খাই আছোঁ।
অ' বোলো বহুতদিন তোমালে ফোন চোন কৰা নাই বোলো খবৰ এটা লও। কিনো কৰিছা। তাকে বোলো, বাকি বোলো বোলো ৰ'দতো দেখি পেলাই ফোন কৰিলো বোলো কিনো আছা, গৰমো তোমাৰনো কেনেকুৱা লাগিছিল ফিলটোনো কি হৈছে তাকে সোধোঁ।
তাকে, উম।
তোমাৰ বোলো ফিল্ডটো কি হৈছে।
ফিলটো?
উম, গৰম গৰমত।
এনেকুৱা ফিল হৈ আছে এতিয়া গৰমত মোৰো সেইটোৱে ফিল হৈছে। ক'ত যাওঁ ক'ত নাযাওঁ লাগিছে গৰমত।
এটা কাম কৰিব পাৰা এই যে ফ্লিপকাৰ্টত যে তোমাৰ যে বেলুনৰ টাইপ যে ডাঙৰ ডাঙৰ যে হেৰি আহ যে চুইমিং পুল যে পাম্প দি লৈ তাতে পা তাতে পানী অলপ দি শুই থাকিব পাৰা।
মোক সৰু পোৱালি পাছিলা তুমি?
অ' ডাঙৰ ডাঙৰ পায়তো।
হেয়াহে কৰিম মই এতিয়া। নাই মোৰ মোৰ ঘৰত ঢেৰ কাম আছে। মায়ে মোক শুই থাকিব নিদিয়ে নহয় পানীত।
কি কি কৰা?
উম, কি কি কৰোঁ চব কৰোঁ আকৌ ঘৰৰ কাম, ছোৱালী মানুহে যে যিমানখিনি কৰে। ঘৰ, ঘৰ চৰ সাৰা, ঠিক ঠাক কৰা, কাপোৰ জাপা। ধূলা ধূলি চুলি মচিব লাগে। অ' চাফা চিকুণ কৰিলে বহুত দিন যাব বস্তু আকৌ। ভাত পানী বনাওঁ। ভাল, সেইটোতো মোৰ ফেভৰেট হবি হয় ন'। উম, চব জানো, কি খাবা তুমি চব জানো।
কি খোৱাবা সেইটো কোৱা?
কি খাবা কোৱা।
কি খুৱাবা?
কি খুৱাবা মানে ফাৰষ্টোতো মই উ এতিয়া তুমি তোমাৰ মন পচন্দ, মন পচন্দ হ'লে ট্ৰাই কৰিম যোনটো নোৱাৰোঁ সেইটোও ট্ৰাই কৰিম ফোনত চাই বুজিলা।
চিকেনৰ আইটেম কি কি জানা চিকেনৰ?
টেনটো মই বেছি নাজানো বাৰু, মাটনৰো নাজানো কিন্তু ঘৰুৱা যিটো মানে শাক পাচলি বনায় যেনেকে দালিত দি কিনে হওক, ভাজি কিনে হওক, মৰিচা শাক, খুতৰীয়াৰ শাক পতুৱা শাক যিকোনো মানে বেলেগ বনাও মানে। মাংস মাছ ক্ষেত্ৰত মই ইমান এটা নলেজ নাই কিন্তু যিমানখিনি মানে।
মানে এইবিলাক মানে শাক পাচলি বনাব জানা আৰু ভালকে।
বহুত ধুনীয়াকে জানো। গুৱাহাটী গৈছিলোঁ এবাৰ, মোৰ বেমাৰৰ ক্ষেত্ৰত গৈছিলোঁ।
কিবা হৈছিলে?
অ' হৈছিলে মোৰ। অ' তাত মানে সৰুতে নহয় মই যেতিয়া তিয়া মানে মেট্ৰিক দিছিলোঁ সেইটো সময়ত আমাৰ ইয়াতে কৈছে ডাক্তৰে তোমাৰ বোলে অপাৰেচন কৰিব লাগিব। মোৰতো ভয় লাগি গৈছে, অপাৰেচন কৰিব লাগিব, ইমান ডাঙৰ বেমাৰ হৈ গ'ল মোৰ। মায়ে কৈছে, দেউতাই কৈছে নালাগে নালাগে, দেউতাহঁততো পঢ়া শুনা মানুহ জানিবই ন'। নালাগে নালাগে ইয়াত বোলে অপাৰেচন কৰিব নালাগে ইমান ডাঙ ৰ বেমাৰটো হোৱা নাই গুৱাহাটীলৈ লৈ যাম গুৱাহাটীত যেতিয়া দেখালো। সামান্য দহ টকীয়া পিল এটাই মানে মোক ঠিক কৰি দিলে। মোৰ ভাবাচোন জীৱনটো কি হ'ল হয় মই যদি অপ
অপাৰেচন কৰিলা হেতেন জীৱনটো ঘুনীয়া হৈ গ'লাহেঁতেন হয় নে আমাৰ। ইয়াত একদম মানে ভয়ে বুইছা যিকোনো বেমাৰ দেখাবলৈ।
ভয় লগা হ'ল আৰু বুজিছা।
আমাৰ ইয়াত মানে যিকোনো বেমাৰ দেখাবলৈ ভয় হৈছে আৰু তোমাৰ ৰং।
ৰং ট্ৰিটমেন্ট হৈ যায় সেইটোৱে। ট্ৰিটমেণ্টৰ কোনটো ঔষধ দিব লাগে সিহঁতে নাজানা নিচিনা।
অ তাকে এইটো মানে নাজানো আৰু জানিয়ে কৰে নে নাজানিয়
তাতকৈ এইবিলাক মানে চৰকাৰী হস্পিতালে ভাল বুজিছা।
উম হয়।
এইবিলাক মানে প্ৰাইভেটত যোৱাতকে।
অ।
আমাৰ যোনবিলাক আছে গভমেন্টৰ সেইবিলাকত যোৱাই ভাল সিহঁতে কিবা। দহ টকীয়া বিশ টকীয়া পিল এটা দিলে ঠিক হৈ যায়। মই তাতহে যাওঁ টিকেট কাটি কিনে অ। গেছৰ মানে মোৰ প্ৰব্লেম দিয়ে নহ তো তাৰ কাৰণে মই গৈছিলোঁ এ টা ঔষধ দিছে মোৰ আজিলৈকে গেছ নাই জানা।
কি কোৱা মোকো দিয়া না মোৰো অলপ প্ৰব্লেম আছে কি ঔষধ।
এইটো নামটো মই ইমান এটা ভালকে নাজানো ফটো। ট মাৰি দিম তোমাক বহুত ভাল আমাৰ ঘৰৰ চবেই ইউজ কৰে এইটো ঔষধ।
মোক হোৱাটছআপত ফটো মাৰি দি দিবাচোন মই খাব লাগে মোৰ অলপ প্ৰব্লেম আছে গেছৰ। এই মোৰ, মোৰ মানে খোৱাত। টাইম টেবল নাই যে সেইকাৰণে হয় গেছ।
অ খোৱা টাইম টেবল। উম সেইটোৱে কৈছিলো ভালকে খোৱা লোৱা কৰিব লাগে তাৰ কাৰণে। কাৰণে গেছ হয় মানে খালী কৰিব নালাগে পেটটো।
উম সেইটো হয়।
বেছি যেতিয়া খালী কৰিবা তেতিয়া মানে গেছে মানে স্থান পায়।
ওলাই অ পুৱা।
মোৰোতো ছেইম আছিলে এতিয়া যেনিবা মই। অকণ খোৱা লোৱা কৰিছোঁ তেওঁ ভোক নালাগে অকণ অকণকৈ খাই থাকোঁ চাৰি টাইম হওক বা পাঁচ টাইম হওক। মই খাই থাকো যে দুই টাইমে খাব লাগে সেইটো ক নমৰে সেইটোৱে অকন অকনকে খোৱা লাগিলে তুমি পাঁচবাৰ। খোৱা। ডক্তৰে কৈছে একে কথা সেইটোৱে পেটটো খালী নকৰিবা বাচ।
পেটটো ভৰি থাকিব লাগে।
ভেটটো ভৰি থাকিলে একো বেমাৰ আজাৰে নাপায়। আৰু পানীটো খুব খাব দিছে মোৰ পানীৰ মানে অলপ কমি আছে গাত।
উম সেইটোৱেতো মা-দেউতাহঁতে সেইটোয়ে কয় পানীটো। পানীটো চিকতামি কিয় কৰোঁ।
অ, অ পানী খাব লাগে। মই বাৰু পানী খাওঁ দেই মই যিমান পাৰোঁ পানী খাওঁ। মোৰ পানী খাওঁতে ধেৰ মোক বহুত পানী লাগে ভাত খাওঁতেও যে মোক বহুত। বেয়া ভাতৰ লগত পানী খোৱাটো বেয়া কিন্তু মই।।
সেইটোৱে গেছ হয় কিন্তু সেইটো।
গেছ হয় মই ভাতৰ লগতে পানী খাওঁ। বহুত লাগে মোক দুই তিনিগিলাচ মোক লাগি যায় ভাতৰ লগত পানী খাওঁতে।
উম।
বহুত লাগে মোক ডিঙি অলপ শুব মাৰি ধৰা নিচিনা কৰে।
মই মোৰ এগিলাচ পানীয়ে আগতে কি জানা মোৰ এগিলাচ পানীয়ে হাতো ধো। মুখও পানীও খাওঁ একগিলাচ পানীয়ে হৈ যায়। ইমান কম পানী খালে নহ'ব ন এক দুই লিটাৰ দিনটোত খাবই।
মোক ভাত খাওঁতে তিনি চাৰি গিলাচ পানী লাগে।
আৰু হ কি কৰা হেল্ল'
উম উম শুনিছো।
আমাৰ বোলো সেইয়াই আৰু এগিলাচ পানীয়ে হৈ যায় আগতে এতিয়া যেনিবা অলপ খোৱা কৰিছোঁ।
অ' ভালেই কৰিছা। এনে হেৰি তোমাৰ জিম চিম যোৱা প্লেন নাই নেকি জিম চিম যোৱা।
ট্ৰেইনাৰবোৰ ভাল নহয় বুজিছা।
এটা কাম কৰিবা তেনে ঘৰতে ইউটিউবত চাই যোগাকে কৰিবা।
সেইটোৱেই য়োগাও বেয়া নহয় ৰাতিপুৱা য়োগা কৰাই ভাল আছে।
কৰিবা ইউটিউবত চাই ল'বা ধুনীয়াকে বা তোমাৰ এপো আছে এপতো দেখাই থাকে কেনেকৈ কৰিব লাগে তেনেকে কৰিব পাৰিবা। বেয়া নহয়।
হম হম।
কৰিলে হ'ল আৰু তাকছা একে তানবিলাক নহয়। তোমাৰ যোনটো বেছিক খিনি কৰিলেই হ'ল টান খিনি ধৰক এ তোমাৰ ট্ৰেইনাৰ লাগে টান খিনিৰ কাৰণে। কিন্তু বেছিকো নিজো ইমানো কৰিবলৈ একো প্ৰব্লেম নিদে বেছিকখিনি কৰিলে। বাকী অগ্নিগড়ত এটা হেৰি বনাইছো নহয় ওপৰত দল।
অ' টুৰিষ্ট প্লেচ বলাইছে টুৰিষ্ট প্লেচ।
যাব লাগিব যোৱা নাই তুমি তুমি গৈছা নেকি।
নাই যোৱা নাই যেতিয়া বনাই আছিলে তেতিয়াই দেখা আৰু। অলপ চলপ কে এতিয়া ভালকে বনাইছে।
এতিয়া এতিয়া কমপ্লিট হ'ল বোলে মানুহ ধুনীয়াকে গৈ আছে।
উম বহুত মানুহ আহে ন তাতে স্কুলীয়া পঢ়িবোৰ বেছি আহে আহফালে।
বেছি আহে অ'।
উম আমাক আমাৰ কলেজীয়া পৰিবোৰ সোমাব নিদিয়ে কিন্তু স্কুলীয়া।
কলেজ দ্ৰেচত কলেজ দ্ৰেচত কলেজ দ্ৰেচত কলেজৰ তোমাৰ পাৰ্ঘৰ অগ্নিগড এইবিলাক ক'তোতে নিদিয়ে যাবলৈ।
উম এনে পৰ্যটক বিলাকক দিয়ে হ'বলা।
বাহিৰা মানুহ দিয়ে আৰু এনে ষ্টুডেন্টৰ কাৰণে এলাও নকৰে কাৰণ ষ্টুডেন্ট তাত বহি বহি থাকিলে কি কৰিব প
সেইটোৱে অ ক্লাছ নকৰিলে তাত বহি থাকিব গাদদা পিতিি থাকিব উম
পলিটিকেল পলিটিকেল লৈছিলা ন।
পলিটিকেল লৈছিলো অ' মেজৰ নহয় মোৰ ৰেগুলাৰ হয়।
ৰেগুলাৰ হয় অ' পলিচিকেল পঢ়ি কেনেকুৱা পাইছা?
ভালেই ভালেই বহুত ভাল।
এনেই জানা নে?
জানো মানে পঢ়ি আছো আৰু কি জানিবা সেইয়া সৰু সুৰা। ভালেই পাইছো টানো পাইছো ইমান সহজো নহয়।
মইতো বহুত ভাল পাওঁ বলে পলিটিকেল মোৰতো মই একদম ফেভাৰেট হয়। চবৰে বেলেগ বেলেগ বাৰু।
সেইটো চইছতো তোমাৰ যেনে পলিটিকেল হয় মোৰ আছামিচও হ'ব পাৰে।
হ'ব পাৰে হ'ব পাৰে একো ডাঙৰ কথা নহয়। চবৰে সুপাৰে তোমাৰ হয়নেে বাকী নেমপানী খাইছোন নাই নেমপানী এতিয়া ম খায়ে থাকিব আৰু
উম খাব লাগিব ৰ'বা নেমু পানীও আমাক ইফালে নেম পানী নেমুৱে পাবলৈ নাই বজাৰতো একেবাৰে দহ টকাত এটাহেদি তাকো ইমান সৰু এ আমাৰ বজাৰত
আমাৰ ঘৰকে এভেইলেবল নেমু বিক্ৰী কৰিব হেৰি নাই
অ তোমালোকৰ তোমালোকৰ গছ আছে আকৌ আমাৰ সফালে গছ থাকিও মানুহে লৈ যায় আৰু গছৰ পৰা ছিঙি ছিঙি
হয় দিয়া আমাৰ আছে আন দহজোপা মান মানুহ দুধ হয় কিমানন খাবা হা
আমছেেন নাই
আম নাই আমাৰ আম নাই আম ওচৰৰ মানুহবত আছে যে দিয়ে থাকে আম মাৰ স মানে ঘৰত প্ৰয়োজন নহয় আৰু এ আমাৰ তেনেকে বাৰীখন ইমান ডাঙৰ নহয়তো আমাৰ এই নেমুহে আছে তামোল চ আছে আম খোপ ৰুলে আমাৰ ঘৰত আম নালাগে নাজানো কিয় এজোপা আছিলে গোটেই খোপা আমটোোক পোকে খোৱা টেঙা হয় সেইজোৰপোৰ কাটি কাটি পেলাব লাগিব তাৰপিছত বাকী বাকী খিনি আম তোমাৰ হেৰি এই গছখিনি ডাঙৰ হৈ হৈছোয় কিমু আম নালাগে এইবৰ কাটি পেললাব লাগিব নলগা আমখত কি কৰিবা লেচু পুলি দুটা লেচু চু পুলি দুটা ৰুই থৈছো দুবছৰ মমান হল তাৰপছতো অহা বছৰ মানে লাগিব চাগে আৰু
অঁ অ হ
এই আৰু তেনেকে চলি আছো আৰু
হম
তোমাৰ চব খবৰ খাতি ভাল
খবৰ পাতি আছো আৰু দিয়া গৰমত জীয়াই
জীয়াইছা আৰু ন পানীটো নি জীয়াইছা নেকি
তানি থুমি
হ
উম টানি টনি গৰমত জীয়াই আছো আৰু
তুমি মই পোৱাতো কোৱা পানীত পানীত শুই থাকা
ই আ পানীত শুই থাকিম মাই মোৰ পানীত শুুৱলৈ কাম ধঢেৰ থাকে নহয়
হেৰি কৰিবা পুৰা পানীত শুই থাকিবা কাষতে প কল্ড ড্ৰিংকচ বটল এটা লৈ ল'বা হাত নতুন মোবাইলটো লৈ ৰিল চাই চাই ল চাই চাই পুৰা শ তাৰপিছত মায়ে আহি মাইে আহি পেলাই তোমাক আৰু চেণ্ডেলে পটন দিবৰ পিঠিদাৰ চটপ চটপকে আৰু
উম হয় নেকি চেন্দেলহ নামায়েই বাৰু
এ দিমই আচাৰি নে হাতেৰে
ততে এ নামাৰে এতিয়া ইমান ডাঙৰ হলেও কেনেকে মাৰিব গালি পাৰে
এতিয়া বুঢ়া পাললি হ'ল আৰু এতিয়া কিয় মাৰিব
বুঢ়া পোৱালী
অ পোৱালি মানে মানে প প পোৱালি মানে বুঢ়া আৰু
নাই মোৰ এতিয়াও সৰুজনে পায় বয়স হৈছে যদিও
মানে কি কথা কৈ তুমি যে কৈছা বয়স হৈছে তুমাৰ কি বুঢ়া কলা নেকি কি কয়
সেইটোয়েতো কৈছো মোৰ বয়সই হৈছে কিন্তু মোৰ বুঢ়া পৰিল নিচিনা নালাগে
কি অকনমানে িলিকা মেলিবাব নিচাগেকি
অ সেইটোৱেই
হয় নেকি হয় নেকি
উ লাইটটোও গ'ল মানে বুজিছা
ল গল
এই গৰমত এইটোৱে আৰু বেয়া কথা আৰু লাইটটো গুচি গ'ল
আমাৰ যোৱা নাই
চব জেগা চব জেগাতে কাৰেণ্ট একে নহয় নহয়
ইনভাৰটাৰ নাই নেকি
এতিয়া আৰু গৰমত পৰি থাকিব লাগিব আৰু
ম কতো কৰা নাই
তাকেহে ইমান সোনকালে ধৰি নাই আহিব ফ্লিপকাৰ্টৰ পৰা
তটাউনৰ পৰা কিনি আনা
ই ইমান গৰমত মই টাউন যাম
অ আ